হেল্ল'।
অ', শুনা পাইছা নাই?
উম, শুনিছো শুনিছো। মোৰ মাততো শুনিছানে?
উম, শুনিছো শুনিছো। কি কৰিছা?
এয়া তোমাৰ, এনে অকমান ওলাই আহিলো ফিল্ডৰ ফালে খোজ কাঢ়ি খোজ কাঢ়ি।
অ', অ', বাকী ভাত পানী খালানে?
ভাত পানী নাই খোৱা, খাম আৰু এতিয়া ঘৰলে গৈ।
অ', অ', অ', বাকি খবৰ খাতি কোৱাচোন?
খবৰ খাতি এ আৰু তোমাৰ পুৰা ব্যস্ত হৈ আছো, এইবিলাক এ মই মানে এনেকুৱা, ফাৰ্ম এখন খুলিছিলো।
অ'।
সে ফাৰ্মতে লাগি আছো পুৰা ব্যস্ত।
অ', ফাৰ্ম কেতিয়া খুলিলা?
ফাৰ্ম খোলা তোমাৰ হ'ল আজি মোৰ, দেৰ বছৰে হ'ল। ম সেই তোমাক কবলৈও খবৰ খাতিও দিবলৈ পোৱা নাই, আচলতে সময়ে নাপাওঁ।
অ', তাকে মই ভাবিছো, তুমি ফাৰ্ম চাৰ্ম খুলিলা আজিলৈকে খবৰ খাতি এটাও পোৱা নাই।
এইয়াই মই আজৰিয়ে নাপাও যে, সেইকাৰণে মই আজি তোমালে ফোনটো লগালো, বোলো কথা পাতো ফাৰ্মৰ ওপৰতে দুটামান।
অ', তাকে ভালে কৰিলা ভালে, কৰিলা দেই অ' ভাবিছ ইমান দিন ফোন চোন কৰা নাই বোলো কি হ'ল, আকৌ মোৰ মানে তোমাৰ নম্বৰটোও নাছিলে।
নাছিলে, অ', হয়।
তোমাৰ তুমি নম্বৰ চেঞ্জ কৰিছিলা নহ?
নম্বৰটো চেঞ্জ কৰিছিলো অ' এ মাজতে মোৰ এনেকুৱা এ দিগদাৰ এটা হৈ গৈছ মোবাইলটো হেৰাই গৈছিলে, তাৰ পিছত সেইকাৰণে এনেকুৱা খেলি মেলিটো হ'ল।
অ', সেইটো কথা, সেইটো কাৰণে মইও ধৰি লওক ফোন কৰিব পৰা নাই তোমাক। উম, তাকে তাকে।
তাকে মোকো তুমি আইডিয়া কেইটামান দিবা নেকি এনেকে, মইও বিজনেছকে খোলো বুলি ভাবিছো। ধৰি লোৱা মই তোমাৰ, অ' মই তোমাৰ এনেই এনে তোমাৰ মোৰ ডিগি চিগি ললোগে।
অ'।
কিন্তু এতিয়া মানে তোমাৰ ঘৰত এনেই বহি আছো আৰু, পঢ়া শুনা হৈ গ'ল ইতিমধ এতিয়া তোমাৰ, এনেই বহি থকাতকে বোলো মইও বিচনেছ এটাকে আৰম্ভ কৰি কৰি লওঁ আৰু।
অ', অ', বাৰু এ শুনা তেনেহ'লে, এ মোৰ বিজনেচ আচলতে মোৰ ফাৰ্মটো হেৰিয়ৰ গাহৰি ফাৰ্ম যে, মোৰ উম, মোৰ ফাৰ্মটো গাহৰি। এতিয়া গাহৰি ফাৰ্মৰ ক্ষেত্ৰত যদি মই চাবলৈ যাওঁ তেনেহ'লে কিন্তু গাহৰি ফাৰ্মত আচলতে কষ্টটো অকণমান কম, বাকী বিলাকৰ ক্ষেত্ৰ ত্ৰত কাৰণ এই গাহৰি বিলাকৰ কি হয়, তুমি একেৰাহে লাগি থাকিব নালাগে সিহঁতৰ লগত। কাৰণ চোৱা, এতিয়া মই গাহৰিকেই মোৰ এতিয়ালৈকে ধৰা সাতটিপ মান মই বিক্ৰী কৰিলো দেই।
অ'।
এইটো কিজানি মোৰ আঠ নম্বৰ নে, ন নম্বৰ টিপ এইবাৰ কি মই তোমাৰ পোন্ধৰ হাজাৰ টকা দি, মানে গাহৰি পোৱালী তোমাৰ ছটা নে, সাতটা আনিছিলো অ' সাতটা সাতটা। সাতটা আনিলো দেই, তাৰপিছত সেই পোৱালি গাহৰিকেইটা আনি মোৰ পিছফালে, আমাৰ পিছফালে যে, মাটি খিনি আছিলে, সেইখিনি এনেহে পৰি আছিলে, মই তাতে তোমাৰ, ধুনীয়াকে ঘৰ-চৰ বনালোঁ। ঘৰ বনাই পেলাই লাহেকে তাত, চাৰিওফালে মানে, পকাই কৰি দিলোঁ। কিন্তু, মই তলৰ খিনি, হেৰি কৰি ৰাখিলোঁ, মাটিয়ে ৰাখিলোঁ। মানে চোকা কৰি দিলোঁ। কাৰণ, গাহৰি কি হয়, গাহৰি বস্তুতটো, যিমানে বোকাত খেলিবলৈ পায়, সিমানে মানে, সিহঁতৰ স্বাস্থ্য স্বাস্থ্যটো ভালে থাকে। সেইকাৰণে, সেইখিনি বোকা কৰি দিলোঁ, আৰু কি তোমাৰ, গাহৰি পোৱালি খিনি যেতিয়া, অকমান ডাঙৰ হ'ল, মই লগতে আৰু এটা হেল্পাৰ লৈ ল'লো মানে, অকলে অকমান কষ্ট হয়, যে।
উম!
এ, হেল্পাৰটোক লগাই কি কৰোঁ, মই তোমাৰ সদায়, ৰাতিপুৱা হওঁক, আবেলি হওঁক তোমাৰ সদায় মই, ওলাই যাওঁ মানে, এই বাৰীৰ ফালে। তাৰ পিছত, কচু-কচু হওঁক, এনেকুৱা এনেকুৱা ধৰণৰ বস্তু বিলাক, কাটি আনি দানা বনাওঁ। তাৰ পিছত, দানা বনাই সিহঁতক, এক টাইম দানা দিলেই হৈ যায়। খালি সেই টাইমটোত, ভালকৈ দিব লাগিব, খোৱা-বোৱাটো। ত' ভালকে দিব লাগিব। এ, এক টাইম-এক টাইম দানা দিলোঁ। তাৰ পিছত, তোমাৰ কেতিয়াবা, বেমাৰ-চেমাৰ হ'লে ধৰা, ডাক্তৰ-চক্তৰ মাতি আনি, বেজি-চেজি দিয়ালোঁ। সেই তেনেকে, তুমি ধৰা, গাহৰি বিলাকৰ এ, খুউব বেছি বেছি তোমাৰ এবছৰ, এবছৰতটো পূৰা পৰিণত হৈ যায়। সেই, এবছৰৰ ৰাখি ৰাখি, মই তোমাৰ, যোৱাবাৰ মই ছয়টা গাহৰি আনি এবছৰ কষ্ট কৰি, তোমাৰ হেৰি কৰিলোঁ, ছয়টা বিক্ৰী কৰোঁতে, এটাত মই, নাই বুলি ক'লেও, এক লাখ বিশ হাজাৰ মানকে, পাইছোঁ। আচলতে, আচলতে, মোৰ কি হ'ল, মোৰ এইমটো আছিলে কিন্তু, মোৰ হেৰি, চৰকাৰী চাকৰি কৰিম বুলি ভাবিছিলোঁ। কিন্তু মই, চৰকাৰী চাকৰী সেই, চিট নাপালোঁগৈ আৰু চৰকাৰীত। কিন্তু, সেইকাৰণে মই বোলোঁ, বিজনেছকে আৰম্ভ কৰি দিওঁ, বিজনেছ কৰি থাকোঁ, ঘৰ এনে থকাতকে। তুমি সেইটোও কৰিব পাৰা? তুমি গাহৰি ফাৰ্মটো খুলিব পাৰা, গাহৰি ফাৰ্মত কষ্টটো কম হয়। আৰু বোলে- তুমি গাহৰি ফাৰ্ম কৰিবলৈ মন নাই বা আজিকালি সমাজত এইবিলাক, নিয়ম-নীতি থাকে যে, কিছুমান মানুহে, গাহৰি পুহিব নোৱাৰে, কিবা কৰিব নোৱাৰে। তেনেক্ষেত্ৰত কিন্তু, তুমি আৰু বিজনেছ আছে, আৰু বিজনেছ ষ্টাট কৰিব পাৰা। তুমি ধৰা, এই ব্ৰইলাৰ ফাৰ্ম ‌যে, ব্ৰইলাৰ ফাৰ্মটো আজিৰ যুগত, খুব প্ৰচলিত। তুমি, ব্ৰইলাৰ ব্ৰইলাৰ ফাৰ্ম খুলিব পাৰা, ব্ৰইলাৰ পোৱালি তুমি কিনি আনিলা, ব্ৰইলাৰ পোৱালি আনি, লাহেকে পিছফালে, একদম ধুনীয়াকে জেগা অকন বাচি, ঘৰ এটা বনাই।
অ'!
তোমাৰ, তাত ব্ৰইলাৰ পোৱালি-চোৱালি দি দিলা। তাৰ পিছত, পোৱালি খিনি তাত, ৰাতি মানে, সৰুতে পোৱালি খিনি কি হয়, ঠাণ্ডাত মৰি যায়, যে! এই, আমাৰ যিখিনি হেৰি, এল ই ডি বাল্ব নহয়, আৰু এটা যে পায়, চি এফ এল বাল্ব বুলি। হালধীয়া-হালধীয়া জ্বলে যে, সেইটো এটা গৰম ভাপ এৰে ন'সেই বাল্বটোৱে।
অ' অ' অ'!
সেই বাল্ববোৰ লগাই, জেগাই-জেগাই তুমি, দি দিলা। ছয়-সাতটা জেগাত, সেই বাল্ববোৰ লগাই, লাহেকে তোমাৰ, দানা দিয়া বস্তু-চস্তু, এইবিলাক কিনি আনি, তুমি একদম, দুই টাইম-দুই টাইম, তিনি টাইম-তিনি টাইম দানা দি দিলা। তাৰপিছত, সেই পোৱালিখিনি, তেনেকে এৰি দিলা। খালী, ব্ৰইলাৰ ফাৰ্মত অকণমান, যত্নটো বেছি দিব লাগে। কাৰণ, পোৱালিবোৰ থোপ খাই-খাই কেতিয়াবা, হেঁচা খাইয়ো, মৰি যায় যে। সেই, তেনেকুৱা কথা। মানে, ব্ৰইলাৰ ফাৰ্মত আৰু টাইমটোও কম লাগে। ইমান টাইম নালাগে তোমাৰ, এবছৰ টাইম নালাগে। চাৰি মাহ পাঁচ মাহ কষ্ট কৰিলা তাৰপিছত সেই ব্ৰইলাৰ ফাৰ্মৰ পৰা তুমি উপাৰ্জন কৰি থাকিলা। আৰু তেনেকুৱা ধৰণৰ ফাৰ্ম খুলিব পাৰা তুমি এতিয়া ধৰা একেবাৰে একদম সাধাৰণ এটা ফাৰ্ম আছে ছাগলী ফাৰ্ম ছাগলী ছাগলীতটো আচলতে ফাৰ্ম হিচাপে ৰাখিবই নালাগে কাৰণ তুমি ছাগলী কিনি আনিলা পোৱালিতে তুমি ছয় সাতটা মান ছাগলী কিনি আনি লাহেকে তোমাৰ বাৰীত এৰাল দি দিলা বা এৰি দিলা তাৰপিছত সিহঁতি সেই ঘাঁহ বন খাই থাকিব, থাকিব তুমি আবেলি টাইমত দানা অকণমান বনাই দি দিলা দানাত টো ইমান কষ্ট নহয় আৰু আজাই আজিকালি চবৰে ঘৰতে কলগছ থাকেই। তুমি লাহেকে কলগছ এজোপা কাটি তাৰ পৰা কলগছৰ লগত আৰু লতা বন য'ত যি কোৱা সেইবিলাক কাটি লাহেকে দানা বনাই দিলাক খুৱাই দিলা। আৰু লগতে হেৰি এইটো যে ধানৰ পৰা ওলাই তুঁহ গুৰি আৰু যে এই ভুচি বুলি কয় যে সেই বস্তুটো কিনি আনি লাহেকে তুমি সেই দানা লগত খুৱাই দিলা একদম সতেজ হৈ উঠি গল তাৰপিছত সেইয় ছাগলী ফাৰ্মত কষ্ট সিমানেই আৰু বেছি নাই তেনেদৰে তুমি উপাৰ্জন কৰি থাকিব পাৰা মানে আৰু আচলতে ঘৰত বহি থকাতকে এনেকুৱা ধৰণৰ এই বিজনেছ কিছুমান কৰি তুমি উপাৰ্জন কৰিব পাৰিবা।
অ', তাকে তুমি বৰ আইডিয়া কেইটা মোৰ ভালেই দিছা দেই ভাল লাগিছে বাৰু আইডিয়া কেইটা শুনি মেলি তাকে ময়ো এতিয়া ভাবিছোঁ তোমাৰ যিহেতু মোৰ পঢ়া শুনাটো কমপ্লিট হৈয়ে গ'ল এতিয়া মানে সেই মইও তোমাৰ চাকৰি তাকৰি মানে এতিয়া পোৱা নাই গ'ম পাইছ নাই তাকে এতিয়া তোমাৰো তোমাৰ হিচাপত দেখোন তুমি দেখোন বহুত পইচা ইনকাম কৰি আছা এতিয়া
হয় আচলতে মই যদি ক'বলৈ যাওঁ মই এটা চৰকাৰী চাকৰি সমান দৰমহা পাই আছোঁ তাত
অ', দৰমহা পাই আছা সেই সেইটোকে কৈছো এতিয়া ধৰি লোৱা তুমি এটা গাহৰিত তোমাৰ এক লাখ ত্ৰিশ হাজাৰ টকাকে যদি পাইছা তেনেহ'লেতো বহুত পাই আছা হয় নহয়।
হয়, হয়।
অ', এতিয়া তোমাৰ ধৰি লোৱা ইমানখিনি পইচা তুমি পাইছা গতিকে তোমাৰ চৰকাৰ চাকৰি এটা মানে চৰকাৰী চাকৰিতকেতো তুমি বেছিয়ে পইচা পাই আছা তেনেহ'লে
হয়, হয়।
গতিকে মোৰ মতে ময়ো তেনেকুৱা এটা বিজনেচ আৰম্ভ কৰিলে চাগে লাভ হ'ব ন।
লাভ হ'ব লাভ হ'ব তুমি আৰম্ভ কৰিব পাৰা।
তাকে মই এতিয়া ভাবিছোঁ তোমাৰ ধৰিলোৱা তুমি গাহৰি ফাৰ্ম চলাই আছা ন। এতিয়া ধৰি লোৱা মই যদি ব্ৰইলাৰ ফাৰ্ম এখনকে খুলি দিওঁ। এয়াতো বেয়া নহ'ব ন মই ধৰি লোৱা অ', কাম এটাকে কৰোঁ নেকি।
উম।
তোমাৰ এনেকৈ প্ৰথমতে তোমাৰ ঘৰ এটা বনাই লওঁ। তাৰপিছত তাতে তোমাৰ ধৰি লোৱা ধান চান ধানৰ যে এইবোৰ পুহবিলাক যে
অ', তুহ বিলাক অ', অ'।
সেইবিলাক দি দিম ধানৰ পতান বিলাক দি দিম তেতিয়া কি হ'ব তোমাৰ সিহঁতে ঠাণ্ডা নাপাব ন ডাইৰেক্টো মাটি দি দিলে সিহঁতে তোমাৰ হেৰি হৈ যাব।
নাই ডাইৰেক্ট মাতি দিব নোৱাৰা তেতিয়া সিহঁতি ঠাণ্ডাত মানে মৰি যাব।
ঠাণ্ডা পাব সেইটো কাৰণে কি কৰিম আমি প্ৰথমতে তোমাৰ হেৰি কৰিম তেনেকৈ মাটি অলপ দি দিম। মাটিত তোমাৰ হেৰি কৰিম ধানৰ পটান চটান তেনেকে তুহ চুহ তেনেকে দি দিম। তাৰপিছত তোমাৰ ব্ৰইলাৰ আনি গ'মপাইছা নাই ব্ৰইলাৰ তোমাৰ ধৰি লোৱা এক হাজাৰ দুই হাজাৰমান পোৱালি আনি তাত এনেকৈ দি দিম তাৰপিছত প্ৰথম অলপ এমাহ মান তোমাৰ মোৰ কষ্ট হ'ব আৰু।
হ'ব হ'ব এমাহ মান খুব
কব লাগিব আৰু এটা কষ্ট মান ফলটো তেতিয়াহে পাম কষ্ট কৰিলেহে ফলটো পাম হয়ে নহয়। সেইকাৰণে তোমাৰ মই কি কৰিম তোমাৰ প্ৰথম এমাহ কষ্ট কৰিম ব্ৰইলাৰ চইলাৰ একদম ধুনীয়াকে হেৰি কৰিম মেডিচিন চেডিচিন খুৱাম
হয়,
তাৰপিছত এ এনেকে যদি মাছৰ হেৰি এটা ফিচাৰী এটা খান্দি দিওঁ সেইটোতো বেয়া নহব ন'?
উম,
কাৰণ ব্ৰইলাৰ তোমাৰ যিখিনি দানা ওলাব দানাখিনি যদি মই মাছক খুৱাওঁ তেনেহলেতো তোমাৰ ধৰি লোৱা মানে এক গুলিত দুই ছিগাৰ নিচিনা হব কথাটো
হ'ব - হ'ব, অ', বুজি পাইছো অ',
এতিয়া তোমাৰ ধৰি লোৱা মই তোমাৰ জেচি বি এখন আনি মেলি তোমাৰ অ, পুখুৰী এটাকে খান্দি দিম।
খান্দি দিবা অ',
কি কৰিম তোমাৰ তাত অ, পাঁচ হাজাৰ মান টকা মাছ দি দিম পাঁচ হাজাৰ
দি দিবা, দি দিবা অ, বুজি পাইছো।
তাৰপিছত ধৰি লোৱা প্ৰথমতে যেনিবা দানা আনিব লাগিব আৰু এইফালে ব্ৰইলাৰ এটা আনিম, ব্ৰইলাৰটো ব্ৰইলাৰকো দানা খাৱাব লাগিব ন' এইফালে ব্ৰইলাৰ দানা লৈ আহিম, উম, ইফালে তোমাৰ মই মাছৰ দানাও লৈ আহিম
উম,
প্ৰথম এমাহ যেনিবা দুইটাতে কষ্ট কৰিব লাগিব আৰু আৰু অলপ অ', তোমাৰ ব্ৰইলাৰ গোৰ ভালকে প্ৰতিপাল কৰিব লাগিব, তাৰপিছত আকৌ মাছ চকু তোমাৰ এনেকৈ ধৰি লোৱা মাছৰ দানাখিনি দিব লাগিব গম পাইছা নাই? তেতিয়া কি হব তোমাৰ ধৰি লোৱা এইফালে অ', মাছত তোমাৰ দানাখিনি দি দিলে মাছ খিনিও ডাঙৰ হৈ থাকিব খাই খাই আকৌ তোমাৰ এইফালে ব্ৰইলাৰ যদি মই প্ৰতিপাল কৰোঁ, ব্ৰইলাৰ তোমাৰ ধৰি লোৱা, এই ব্ৰইলাৰো কিন্তু প্ৰতিবাল কৰিব লাগিব দেই প্ৰম
লাগিব লাগিব বহুত কষ্ট হয় ব্ৰইলাৰত আচলতে
কষ্ট হয় বাৰু প্ৰথম এমাহ দুমাহ কষ্ট কৰিবই লাগিবই আৰু। তাৰপিছত তোমাৰ সেই তাত এনেকে ব্ৰইলাৰ তোমাৰ দানা চানা খুৱাব লাগিব পানী চানী দিব লাগিব হয় নহয়, আকৌ এইবোৰ গোটেই হেৰি চেৰি চেঞ্জ কৰিব লাগে নহয় তোমাৰ এইবিলাক যে পতান চটান বিলাক এনে তলত দিয়া সেইবিলাক যে অ', সেইবোৰ সলাই থাকিব লাগিব। আকৌ ধৰি লোৱা এতিয়া সিহঁতক চাবাচোন ব্ৰইলাৰ বিলাক তোমাৰ বেছি গৰম হলেও মৰি যায় গৰমত অ', আকৌ বেছি ঠাণ্ডা হ'লেও ঠাণ্ডাত মৰি যায় গতিকে সেইটোতো তোমাৰ টাপটোতো নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব উষ্ণত আৰু গতিকে সেইটো
দিনত তুমি ফেন লগাই দিব পাৰা গৰমৰ দিনত
অ', ফেনো লগাব পাৰি আকৌ কুলাৰো লগাই দিব পাৰি। তোমাৰ কি হয় গম পাইছা নাই যদি ফেন লগাই দিয়া তেনেহলে কি হ'ব তোমাৰ সেইফালে ঠাণ্ডাটো অলপ কম আহে গৰমটো মানে হৈ থাকে আৰু কি হয় আজিকালি গৰমত ফেনৰ হাৱাটো গৰম হৈ আহে যে, গম গাইছা নাই? অ', সেইটো কাৰণে কি হব যদি কুলাৰ এটা লগাই দিওঁ। মানে ডাঙৰ কুলাৰ পায় ন' ধৰি লোৱাক পোন্ধৰ হাজাৰ অ', পোন্ধৰ হাজাৰ মান টকীয়া কুলাৰ এটা যদি লই আহোঁ
উম,
তেনেহলে কি হব তোমাৰ গোটেই ফাৰ্ম খন তোমাৰ ঠাণ্ডা কৰি ৰাখে থাকিব মানে উচ্চতাটো বৰ্তাই ৰাখিব আৰু ঠাণ্ডা চন্দা গতিকে সেইটো কৰিলে ভাল হ'ব হয় নহয়? তাৰপিছত অ', তাৰপিছত আমি সেইখিনি তোমাৰ এনেকে কৰিলো এইফালে তোমাৰ এমাহৰ পিছত তোৰ পোৱালি ডাঙৰ হৈ যাব ন' এমাহ দুমাহৰ পিছত তাৰ পিছত সেইখিনি যদি বেছি দিওঁ তোমাৰ সেই ব্ৰইলাৰ ফাৰ্মৰ পৰা তোমাৰ এমাহৰ পৰা যদি নিজে কষ্ট কৰো প্ৰথম। তেনেহ'লেতো আৰামছেতো তোমাৰ আশী নব্বৈ হেজাৰটো আহি যাব।
আহিব আহিব একদম চকু মুদি পাই যাবা।
অ', সেইটোয়ে কৈছো আশী নব্বৈ হাজাৰ আহি যাব। এইফালে তোমাৰ অ', মাছত চাগে অলপ টাইম লাগিব ন মাছত তোমাৰ দুইমাহ অ'। মাছত তোমাৰ ধৰি লোৱা চাৰি পাঁচ মাহ মান লাগিব। চাৰি পাঁচ মাহত মাছতো ইমান প্ৰব্লেমো নাই অকল দানা কিটা দি থাকিলেই হ'ল, হয় নহয়? তোমাৰ ৰাতিপুৱাৰ এবাৰ দানা দি দিলো এইফালে গধূলি এবাৰ দানা দি দিলো আজৰি গম পাইছা নে নাই। অ', তাৰপিছত সেইখিনি তোমাৰ ধুনীয়াকে মাছৰ পৰা আহি যাব পইচা। তাৰপিছত তোমাৰ ব্ৰইলাৰ পৰা আহি যাব ইমানখিনি পইচা হয় নহয়! ধৰি লোৱা মাছৰ পৰা